অ অ তাৰবা এনেকা কিয় হৈছে এক
তোৰতে হৈছিলে এনেকা
উম মোৰ তাতে হৈছিলে এনেকা ৱৰ্ণিং বুলিকে তাই দহবাৰ মান কৰি চাল মোক তাৰ পিছত নহ ৱৰ্ণিঙে দেখাইছে। যিমান বাৰে কল কৰিব নোৱাৰিছো বৰ্ণিঙে দেখা আছে কেনচেলো হোৱা নাই কল।
মানে কেনেকুৱা টাইপৰ আহে কেতিয়া আহে
টো লগাও বুলি কৰো হা তাতে ৱনি্ং বুলি আহে দি্চ কল ইচ নত এ কিবা এৰৰ লিখি থৈ দিছে তাৰ পিছত আডুৰচুত মাৰি কৰো আৰু কিবা কৰো তাৰ পিছত ক সিটোকে আহি আ চেমে আহি আছে।
মানে অকল তাইকে তই চাগে কৰা নাই ন তাইক
হা
তইতো তাইক কৰা নাই তাইহে কৰি আছিল অকলতোক
তাই মোক কৰি আছিল কি মইও তাইক কৰিছো পিছত যাই কিন্তু মোৰো সেনেুৱা চম আহি আছে ইতিয়া অহা নাই চোন। তাই কিবা প্ৰব্লেম হৈছে। চাগে।
উম।
কি ব ম আৰু এই এডমিনে গৈছে হা। অকল পাঁচবাৰে যে কল কৰিব। বাৰ এটা বাৰ চেনৰ লগত আমাৰ চোন বহুতবাৰ হৈ গ'লে হে
এনেই এইটো নহয় আমাৰতো বহুতবাৰ হৈছে। উম।
তই টো নোটছ কৰিছ না যে আমি। নিজৰ কন যি কৰি আছো সেইটোহে যে পইচা পাই আছো বাকী সেইটো বৰ্ষাবাই যে কৰি আছে সেইখিনি পইচা পাৱাই নাই
অ হ'ব পাৰে ৰ নহয় নহয় কেনেকে হ'ব মই কাৰণ মই যাও মোৰ ছয়টা কলহে কাউণ্ট হৈছে বাকী কেইটা কউণ্ট হোৱাই নাই ছয়শ হ'ব লাগিছিল মই নশকে ভাবছো সেইটো এটা কথা
অ হবও পাৰে দেচোন তো কথা
উ মই পাই আছো গম পাইছো মই এইটো।
উম। কেইটামান চাগে কেনচেল আউট হৈছে ৰিজেক্ট মাৰছে চাগে কেইটামান।
হ'ব পাৰে কিন্তু হলেও মোৰটোতো সেই নাই না কি বুলি কয় মোৰতো ছয়টাই হৈছে বাকী তোৰ পৰাও পাব পাইছো সেইটো কাৰণে মই সেইটো গম পাইছো
অ
কিন্তু এইটটি কে দিয়া নাছে এন কমাই কিনে দিছে
কমাই কেনে দিছে এইটি অলপ বহুত হৈ যায়।
দিব লাগিছিল।
তাকেইতো
নাইনটি এইটী‌কে পাম
গম নাপও আৰু কি পাও
উম।
উম। ইমান গৰম দিছে ভাল হয় আজি কালি আচামীজ থাক।
হয় কিন্তু আজি বেয়া কৰো
টিউচনটো যাব ৰবিবাৰে বহুত অশান্তি লাগে।
আকৌ ৰবিবাৰেই দিয়ে সদায় তাকেতো।
ৰেডছ দিব লাগে।
সেইটোয়ে আৰু মানে নাম কব পাৰি নাম কলে একো নাযায়।
নাই নক হলে। ক'ব মানা কৰিছো এহেতেকো।
অ কি য।
পাত।
উম কি হব।
তাই একাউণ্টটো বনোৱাতে আধা টাইম গল
অ তই এতিয়া পৰা সেইয়ে কৰি আছিলি
উম তই দিবিচোন মোক ফটো মাৰি
কিহৰ অ অ অ পাৰি মা ভাত খাবৰে মাতি দিছে অ হ'ব দে অ কপিজন ওলাই আছো তাত বগ আমাৰ এই চাইডত কেইটামান বাচ্ছা আছে বেলেগ কি কয় বেলেগ কিয় চেউৰি আছে কিবা হিন্দীত ্চ ইহত হিন্দি কেথ পঢা হৈ গ
পঢ়ি আছে চাগে কিতাপ
নহয় হিন্দীত কৈ আছে এই এ এ কিবা মিম
অ এ ৰিল চিল বুৰ
অ চলি যছিল বতাহ মাৰি আছিল বতাহ মাৰি আছিলে
যি ম একো কৰিব মন যোৱা নাই মোৰ মাথা চাথা ঘূৰাই গৈছে অ ঠিক আছে
গৰমত
এক
ব চ চক উ উম অ কৈছ কিন্তু এইটো মোৰ লিখা কমপ্লিট হৈ গৈছে হা গোটেইখিনি মই এক এই এইটো ধতুৰাটো এ ফুলটো তুমি লিখা কমপ্লিট হৈছে নে মইয়ে ভাবো এই মূৰটো লিখাই গৈছে ই ইয়াকটো দেখাও নাই আজি বুলি নহয় পেমেণ্টটো বলে কৰা নাই এই কাৰণে আজি চেক নহয় বোলে বোলে হে
এক্সপেৰিমেন্ট কৰাই নাই নেকি
নাই কৰা এতিয়া ধাতুৰা তোৰ অকল লিখাইছেহে
অ মই আছো পঢ়াই আছো
তাকেইতো আৰু আছো নাই কৰোৱা
সেইদিনাখন কি একো কৰাৱা নাছিল মানে
কোনদিনা নাই কৰোৱা নাই এই চবে লিখাই দি আছিল চবকে নাই নাই একো কৰোৱা নাই লিখাই দি আছিল সেদিনা এই অ কৈছো ন বায়লজি ক্লাছ একোৱে নহয় তই নিজে গম পাইছ অ হটো ত' কিবা, উল্টা-পুল্টা হৈ আছে ইহঁতৰ।
এটাটো হ'ল বাছি আছে আৰু মই বোলো বাছ আৰু
হা!
নাই দে। ক' আৰু কিবা!
ভাবি আছো কিবা। মোৰ পেট-চেট একদম বেয়া বেদ্না উঠি আছে কিয় বা? লেফ্ট চাইড তু কিবা বিষ
কিবা শুনি আছে, কোৱা। কি?
মোৰ পিৰিয়ডচ হ'ব চাগে মোৰ বেয়া পেট বিষাই আছে।
অ'।
লেফট চাইডটো। য'ত এই পি চি অ' ডিটো হৈছে এইখিনি চাইডতে বিষাই আছে।
মোৰো হৈছে নেকি খালী ডাঙৰ হৈ গৈছে।
ন'হলেতো নহলে হয় চব্।
কি নহলে হয়?
নহ'লে হয়চোন তোৰ এই পিৰিয়ড চোন। তোৰ চোন হৈয়ে আছে।
নহয় পি চি অ দি হলে অ'- অ' - ন! অ'।
অ'! তে!
নহয় বিখুৱা টো এতিয়া ষ্টাৰ্ট হৈছে অঁ চৰী তেতিয়া এ ষ্টাৰ্ট হৈছিল অ'- হয়। কিন্তু সেই সেইবাৰতো বহুত দেৰিকে হৈছিল। মই যেতিয়া ফুৰবলে গৈছিলো ত তেতিয়াটো হোৱাই নাছিল। বহুত দেৰিকে হৈছিল। তাৰেপিছত নেক্স মাহত হৈছে।
অ এইটো হৈছে, হৈছেতো। হৈছে কিন্তু ইমানো বেছি নহয় আৰু অ'! এইটো কিবা বিষাই আছে। মই এই তিনিমাহ পিছত যাম ন ডাক্তৰ তাত, তেতিয়া কম ৰ' মই। যে বিষাই মোৰ এতিয়া মাজে মাজে।
উম।
তে ৰাইট টো? নে লেফটো, লেফ্ট টো বুলি কবি ক ভাগাৰ ধৰা তো।
অ'। খোৱাৰ পৰা হোৱা নাই। কোৱা - - বেছি হৈ বাবে বিষ
ত' খাইয়ো আছোচোন! ত' কি বা হৈ আছে!
হৈয়েতো। পুতুককে এইবোৰ ভাল নহয়টো।
দুই মাহ হ'ল।
মোৰ টো ভাল হ'ব লাগছিলে। হ'লেও চিপচ টিপছটো খোৱা যায়েই না হ'লেও যিয়ে নহক! হয় অ'! এক- একেবাৰে বন্ধ কৰ্ব লাগব্। দি পেলাই বেছিকে মানে ৰিজাল্ট চাই কৰা মই টো হেনেকৈ কৰছিলোঁ! তাই হইছিল। যেতিয়া মোৰ গেষ্ট্ৰিক হৈছিল মই এইয়াতকে খোৱা নাছিলোঁ একেবাৰে বব ভালে হৈ গৈছে এতিয়া লাভ নাই মোৰ আৰু তাকো মোৰ কিমান সৰুতে হৈছিল বহুত সৰুতে হৈছিল, ক্লাছ এইট নায়েন মান থাকোঁতে ক্লাছ এইট হে আহে, বয়স বয়স এইট নাইন মানত থাকোতে হৈছিল তেতিয়াই ত' সেনেকে মই খোৱা বন্ধ কৰি দিছো চব ভাল গৈছে এতিয়া নাহে
অ অ ইছ ৰাম মই সেনেকে থাকিব এ নোৱাৰোঁ যে
অ সেইটো হয় কিন্তু উপায় নাই, কৰিব লাগিব আৰু কিবা এটা
সেইটো হয়
নহলে দিগদাৰ হ'ব পিছৰ লৈকে
উ কৰিব লাগিব ৰ কন্ট্ৰল ৰাখিব লাগিব মই ত খাওঁৱে খায়ে আছো আৰু কিবা
হা
মই খাইয়ে আছো, কিন্তু মই ভাবি আছো কি হোৱা কিয় নাইটো আৰু কমাব লাগিব গম পাইছো আৰু
পুৰা কমাব লাগিব নহয় নহয় ভা
আৰু ম'ম' চম' নাখাবি কাৰণ সেইবোৰত মানে মমতোঘ খাও যদি খাব পাৰে তাৰে সেই এইটো মচলা খিনি মচলাই আহে চাটনি খিনি চাটনি খিনি সু খোৱাতটো ভাল নহয় বেয়া গৰম হেম
চাটনিটো বহুত খোৱা যায় আৰু জ্বলা বস্তু খাব নালাগে এইবোৰ সৈতে
মই যে খাইে আছো
উম জলা খোৱাতো বহুতে জলাৰ কাৰণে বেছি পাগল
হয় বা বা
জ্বলাৰ কাৰণে ভাল পাওঁ, কিছুমান থাকে যে বহুত জ্বালা খাই ইহঁতৰ বেছি ভাল হয় সেইবোৰ এইটো বেছি কি হয় উম
লৰা মানুহ হোৱাতটো বেলেগেচোন
নহয় ল'ৰাবোৰৰ মানে বেলেগ নাই সিহঁতৰ
উম তহঁতৰ বহুত আছে আমাৰ এ চেল চলও উঠি যাও আমি এটা কিবা খালে উম কৈছো দিগদাৰ হৈছে দেই এই গাহৰ কাৰণে।
মোৰো দিগদাৰ
ভালে নলগা হৈছে কিবা। এতিয়ালৈকে বস্তু চাই আছোঁ। লোৱাও নাই একো। একেই, চেম হৈ আছে।
দিগদাৰ কৰে বহুত।
উম। উম উম।
আপি হোৱাই ঝামেলা। মেইন কথা।
তাকেইতো।
কিন্ত কি কৰি আছ তই?
অ এতিয়াতো চেয়াৰত বহি আছো। ভাত খাবা মাতি আছে। ভাত খাবাই আৰু একদম ভোক লগা নাই মোৰ। অসুস্থ বেদনা কৰি আছে, সেইকাৰণে।
হ'ব, হ'ব হৈ আছে। মই ৰাতি ভাতে নাখালোঁ।
এতিয়া অ, অ বহুত লৈ গল।
হব বাৰু। খুব শুব মন গৈছে।
উম।
চোৱা কিমান হ'ল টাইম?
ন মিনিট।
এক, এক মিনিট?
অ।
উম, কথা বাৰ্টাবোৰ কিবা
উ উ। অ ভাবি আছো এতিয়া মেকুৰীটো আনিব যাওঁ নেকি, এই গৰমত তাকো অশান্তি লাগি আছে।
থাকক দেই এতিয়াৰ কাৰণে। অকণমান কেইমান পিছত আনিবি। অকণমান চাটো দুই সপ্তাহ মান চা আৰু এসপ্তাহ চা।
নহয় ৰ, ৰ ৰ এই কেইদিন মান চাওঁ। এই ফ্ৰাইডেক লৈ চাওঁ মই।
উম। চেটাৰদে বা চানডে লৈ আহবি। চেটাৰডেটো আনা নহব। পোৱা চানডে লৈ আহিবি।
মই থাৰ্ছডে আনিম বুলি ভাবিছো, কাৰণ মই এই অ, এ এটা বস্তু আছে দে কেট লিটৰ বুলিকে। ন সেইটো অৰ্ডাৰ কৰিছো। সেইটো ফ্ৰাইডে আহিব মানে তাৰ আগদিনা আনি দিম আৰু তাক।
উম।
মানে ভাবছোৱে আৰু ৰাখ খিম বুলি কে আৰু।
অ ৰাখি ভালেই
ম ত্ৰী বনাই থ‌ওঁ ভাবি আছো ক'ৰ পৰাই ত্ৰী ল‌ওঁ। ত্ৰে এইটো লাগব কাৰণে কিবা এটা বস্তুটো লাগব না।
অ আচ্ছা, অ অ অ।
উম
আলাম বুল্লাটো বেয়া হয়।
ক'ত হাগবা যাব
উম হম উ চাহ কিমান হয় এতিয়া।
অ
ডে কাট
আহ হৈছে দে।
উম
অ